আৰু ঘৰতে আছিল নে?
অ', মই ঘৰতে আছো আপুনি?
মই ঘৰতে কৰি আছিলা নেকি?
নাই সেনে আছ তুমি কিবা কৰি আছা নেকি!
নাই মই তোমাৰ লগৰ এটা বিষয়ৰ ওপৰত আলোচনা কৰিম বুলিয়ে ফোনটো কৰিলো।
অঁ কি বিষয়ত আলোচনা কৰিব বিচাৰে?
মই বিহুৰ পৰা আলোচনা কৰিম বুলি ভাবিছিলো তোমাৰ পৰাল তোমাৰ লগত।
অঁ বাহ বিৰ বৰত কি আলোচনা কৰিবা।
অঁ যে বিহু কি আৰু অসমত ইয়াৰ গুৰুত্ব কি বুলি ভাবা তুমি
মই ভাবো বিহু অসমৰ আটাইতকৈ জনপ্ৰিয় আৰু জাতীয় উৎসৱ যিহেতু এই উৎসৱে আম অসমীয়া মানুহৰ জীৱন সংস্কৃতি পৰম্পৰা আৰু কৃষি ভিত্তিক সমাজৰ সৈতে গভীৰ ভাৱে। জড়িত বিহু বিহুৰ জৰিয়ত। তে মানুহে আনন্দ উল্লাস কৰে একেলগে মিলি নাচ গান গায়। আৰু সমাজৰ সম্প্ৰীতি বৃদ্ধি কৰে। বিহু কেৱল এটা উৎসৱ নহয়। ই অসমীয়া জাতিৰ পৰিচয় আৰু গৌৰৱৰ প্ৰতীক হয়। গাঁও চহৰ সকলো ঠাইতে বিহু সমানে উৎসাহেৰে পালন কৰা হয়। তুমি আমিতো জানোৱে আমাৰ তিনিটা বিহু। তুমি তিনিটাৰ বিহুৰ বিষয়ে কি-কি কব বিচাৰা?
অসমত তিনিটা দিহু পালন কৰা হয়। ব'হাগ বিহু যি বিহু এপ্ৰিল মাহৰ অসমীয়া নৱবৰ্ষ আৰম্ভণিতে পালন কৰা হয় আৰু ই আনন্দ আৰু নতুন আৰু বসন্ত উৎসৱৰ-উৎসৱ এটা। দ্বিতীয়তে হ'ল মাঘ বিহু। মাঘ বিহু জোনালী জ জানুৱাৰী মাহত পালন কৰা হয়। খেতি চপোৱাৰ পিছতে ভোগ বি ভোগ বিশাল আৰু আনন্দৰে এই বিহুটো উদযাপন কৰা হয়। আৰু তৃতীয়তে ক'বলৈ গ'লে বহাগ বিহু। অ, চৰি বহাগ বিহু বোলে কাতি বিহু। কাতি বিহু হৈছে? এতি যিটো উৎসৱ অক্টোবৰ মাহত পালন কৰা হয় ই সময় সেই যে সেই সময়ত যি পথাৰৰ সেই ধান খেতি সেই ধান খেতি। ঘৰলৈ অনা অ, অহা নাথাকে আৰু সেইয়েহে ইয়াক কঙালী বিহু বুলিও কোৱা হয় কিয়নো এই বিহুত তুলসীত তলত আৰু পথাৰত চাকিও দিয়া হয়।
অহ',
আৰু বহাগ বিহুৰ বিষয়ে আৰু ক'বলৈ গ'লে বহাগ বিহু, বহাগ বিহুৰ বিষয়ে আৰু ক'বলৈ গ'লে বহাগ বিহু অসমৰ এটা আটাইতকৈ ৰঙালী আৰু আনন্দময় উৎসৱ। এই সময়ত বিহু নাচ, বিহু গীত, ঢোল, পেপাক গগনা আদি বাদ্যযন্ত্ৰ বজোৱা হয়। ডেকা গাভৰুৱে নতুন কাপোৰ ক কাপোৰ পিন্ধে আৰু এই উৎসৱ বিহু উৎসৱ উদযাপন কৰে। আৰু গৰু বিহুৰ দিনা গৰুক গা ধুৱাই গৰু গা ধুৱাই যত্ন লোৱা হয়। লাও বেঙেনা খোৱা হয় আৰু মানুহৰ আত আত্মীয়স্বজনক গামোচা উপহাৰো দিয়া হয় আৰু সন্মান জনাই। বিভিন্ন ঠাইত সাংস্কৃতিক অনুষ্ঠান আৰু খেল ধেমালি প্ৰতিযোগিতা। প্ৰতিযোগিতাও পতা হয় সেয়েহে এই উৎসৱত সকলোৱে বয়সৰ মানুহে একেলগে আনন্দ কৰিব পাৰি, আনন্দৰ এটা সুযোগ হৈ পৰে এই বিহুতো।
অ- অ।
তুমি বহাগ বিহুৰ কি - কি অনুষ্ঠান অনুষ্ঠিত হয় তোমাৰ তুমি যত থাকা? তাত
আমাৰ ইয়াত আমাৰ ইয়াত বহাগী যদি বহাগী বিদায় পতা হয়। বহাগৰ শেষৰ ফালে খুটি পতা হয়। ত' ইয়াতে বহাগী এতে বহুতো নৃত্য আদিৰ সাংস্কৃতি আছে। সন্ধিয়া অনুষ্ঠিত কৰা হয় তাতে বহুতো আহে সকলোৱে নৃত্য পৰিবেশন কৰে তাৰ উপৰিও যে সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে গায়ক মতা হয়। সেই গায়কসকলে গান গায় ত সেনেকুৱা আৰু সেই বিহু ৰাতিপুৱা সময়ত খেল নানান ধৰণৰ খেল ধেমালি প্ৰতিযোগিতাও পতা হয়।
অ',
তুমি কি কৰি খোজা আজি কোৱা?
বহাগ বিহুৰটো অসমৰ আটাইতকৈ ৰঙীন আৰু আনন্দময় উৎসৱ হয় এই সময়ত বিহু নাচ, বিহু গীত ঢোল, পেঁপা, গগনা আদি বাদ্য যন্ত্ৰ বজোৱা হয়। ডেকা গাভৰুৱে নতুন কাপোৰ পিন্ধি বিহুত উদযাপন কৰে। গৰু বিহুৰ দিনা গৰুক গা ধুৱাই যত্ন লোৱা হয়। মানুহে আত্মীয় স্বজনক গামোচা উপহাৰ দিয়ে। আৰু সন্মান জনাই। বিভিন্ন ঠাইত সাংস্কৃতিক অনুষ্ঠান যেনে খেল ধেমালি আৰু প্ৰতিযোগিতা অনুষ্ঠিত হয়। মই সেয়ে ভাবো তুমি বিহুৰ সমাজত কেনেকুৱা ভূমিকা পালন কৰে বুলি ভবা?
বিহুৱে সমাজৰ ঐক্য আৰু ভাতৃত্ববোধ আৰু পৰম্পৰা সহযোগিতাৰ মনোভাৱ গঢ়ি তোলে বুলি মই ভাবো। তাৰ উপৰিও ধনী-দুখীয়া জাতি-ধৰ্ম সকলো মানুহে একগোট হৈ বিহু পালন কৰে। ইয়াৰ ইয়াৰ ইয়াৰ ফলত সমাজৰ সম সমাজৰ সম্প্ৰীতি বৃদ্ধি পায় আৰু বিহু অনুষ্ঠানত ডেকা-গাভৰু, শিশু, বৃদ্ধ সকলো অংশগ্ৰহণ কৰি অংশগ্ৰহণ কৰে আৰু আৰু ই সমাজৰ একত্ৰিত কৰে আৰু অসমীয়া সমাজ সাংস্কৃতিক নতুন প্ৰজন্মৰ মাজলৈ কঢ়িয়াই আনে। সমাজৰ যি বন্ধন শক্তি কৰাৰ ক্ষেত্ৰত বিহু অত্যন্ত গুৰুত্বপূৰ্ণ। তুমি কি ভাবা ভীগু? সাংস্কৃতি আৰু অৰ্থনৈতিক গুৰুত্ব কি?
মই ভাবো যে বিহু অসমৰ সাংস্কৃতিক এক উজ্জ্বল প্ৰতীক। বিহু অসমৰ তাঁতশালৰ গামোচা, মেখেলা চাদৰ আদি বহু পৰিমাণে উদযাপন কৰা হয়। স্থানীয় শিল্পী বাদ্যয় যন্ত্ৰ নিৰ্মাণ ব্যৱসায় আৰু ক্ষুদ্ৰ উদ্যোগীসকলে এই সময়ত উপাৰ্জনৰ সুযোগ লাভ কৰে
হয়
আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে শিল্পীসকলেও নিজৰ প্ৰতিভাদ প্ৰদৰ্শন কৰা সুযোগ পায় সেয়েহে বিহুৱে কেৱল সাংস্কৃতিক সমৃদ্ধি নকৰে ৰাজ্যৰ অৰ্থনীতিটো ইতিবাচক প্ৰভাৱ পেলাই। তুমি আজিৰ সময়ত যে বিহু সন্মুখীন হোৱা সমস্যা স্যা সমূহ বহুত সমস্যা দেখা গৈছে বিহুত, তুমি তাৰ বাবোবে কি কি ক'ব বিচাৰা?
অ ক'বলৈ গ'লে আধুনিকতাৰ প্ৰভাৱত বিহুৰ বহু পৰম্পৰাৰ দিশ ক্ৰমে হেৰাই যোৱা আকাংক্ষা দেখিবলৈ পোৱা যায় বহু যুৱক যুৱতীয়ে আধুনিক সংগীতৰ প্ৰতি অধিক আকৰ্ষিত হোৱাৰ ফলত পৰম্পৰাগত বিহু গীত আৰু বাদ্যযন্ত্ৰৰ চৰ্চা কমি আহিছে কিছুমান ঠাইত বাণিজ্যিক বাণিজ্যিককৰণৰ ফলত বিহুৰ মূল মূল্যবোধ ক্ষতিগ্ৰস্ত হয়, শব্দ প্ৰদূষণ আৰু অপচয়ও এক সমস্যা। এইবোৰ সমস্যা সমাধানৰ বাবে সকলোৱে সচেতনতা আৰু পৰম্পৰা সংৰক্ষণৰ মনোভাৱৰ প্ৰয়োজন বুলি মই ভাবো। যিহেতু বিহু পৰম্পৰা ৰক্ষ ৰক্ষা কৰি বিহু পৰম্পৰা ৰক্ষা কৰিবলৈ কি কি কৰিব লাগে বুলি তুমি ভাবা?
মই ভাবো বিহুৰ পৰম্পৰা ৰক্ষ শিক্ষা কৰিবলৈ বিদ্যালয়, মহাবিদ্যালয় বা সামাজিক সংগঠনসমূহে নিজ নিয়মীয়াকৈ বিহু সম্পৰ্কীয় কাৰ্যসূচী আয়োজন কৰিব লাগে। আৰু শিশু আৰু যুৱ প্ৰজন্মৰ বিহু নাচ বিহুগীত আৰু বাদ্যযন্ত্ৰ শিকিবলৈ উৎসাহিত কৰিব লাগে। ইয়াৰ উপৰিও পৰম্পৰাগত সাজ- পোচাক, খাদ্য, ৰীতি-নীতিৰ প্ৰচাৰ কৰিব লাগে, চৰকাৰ আৰু সমাজে একেলগে শিল আৰু সাংস্কৃতিক অনুষ্ঠানসমূহত সহায় আগবঢ়ালেহে বিহুৰ ভৱিষ্যতেও সুৰক্ষিত থাকিব।
তুমি কি বুলি ভাবা, ইয়াৰ বিষয়ে
হয়, হয় নিশ্চয়কৈ যদিহে বিদ্যালয়-মহাবিদ্যালয় সামাজিক আৰু তোমাৰ যি নিয়মীয়াভাৱ বিহু সম্পৰ্কীয় কাৰ্যসূচীবোৰ আয়োজন কৰিব লাগে। শিশু আৰু যুৱ প্ৰজন্মৰ বিহুনাচ, বিহুগীত আদি বাদ্যযন্ত্ৰ আদি। শিকাত উৎসাহিত কৰিব লাগে বুলি মই ভাবো আৰু।
আৰু তুমি বিহু, বিহুনাচ নাচানে।
অ, ' বিহু নাচো ঢোলো বজাও বিহু নাচো।
বিহু নাচি তোমাৰ ভাল লাগে।
বিহুনাচি ভালে লাগে, বাত ঢোল বজাই বেছি ভাল লাগে আৰু
উম, তুমি তালৈ পোৱাৰ অনুষ্ঠানত বিহু নাচি পাইছানে।
মই তেনেকেতো অনুষ্ঠান কৰি পোৱা নাই, এনেই আৰু যিটো আমাৰ আগতে যে গাঁৱত গৈছিলো, গাঁৱত যেতে সকলোৱে একবোৰ হৈ কেনে, ওচৰ ও সমাজৰ ওচৰে পাজাৰ ঘৰত যায় বিহুনাম যোৰে। তেনে কৰা কে ঢোল বজাই পাইছোঁ সেনেকুৱাকে। পৰিৱেশত।
অ, ' আজিকালি যি, যি ফাংচন হয় বিহুৰ। আগতে গছত তলে তলে বিহু নাচিছিল। আজিকালি সেনেকুৱা পৰিৱেশ দেখা নাযায়। তাৰওপৰত কি কবা তুমি?
হয়, হয় আজিকালি আগতে যি পৰিৱেশ সকল এক যে গছৰ তলত ডেকা - গাভৰু আৰু তাৰপৰিও ওচৰ চুবুৰীয়া ঘৰত গৈ বিহুনাম, বিহুগীত জুৰিছিল, কিন্তু আজিকালি দেখিবলৈ পোৱা নাই। সকলোৱে সাংস্কৃতিক যি অনুষ্ঠান পাতে। সকলোৱে বিহু গীতৰ সল, বিহু গীতৰ সলনি। অন্য গীতত যি নৃত্য কৰা দেখিবলৈ পোৱা যায়, তাৰোপৰিও গায়ক মতা হয়। আগৰ পৰম্পৰা এতিয়া হেৰাই যোৱা দেখিবলৈ পোৱা গৈছে।
অ, অ সেইখিনে তোমাৰ লগত বিহু ওপৰত কথা পাতি বহুত ভাল লাগিল।
হয়, মোৰো তোমাৰ লগত কথা বিহু পাতি খুবেই ভাল লাগিল। ত আজিলৈ সামৰিছো দিয়া। অ, অ, দিয়া আজিলৈ সামৰিছোঁ দিয়া।